হেল্ল'? অ', ভাইটি ভালে আছা?
অ', আছোঁ ৰ। তুমি?
মই আছোঁ দিয়া। মোৰো খবৰ ভালেই।
হয় নেকি। নাই নাই কোৱা, অকমান বাহিৰত আছোঁ মানে।
হয় নেকি? এ মই শুনিলোঁ যে তোমালোকে মই এই খোৱা নাই এতিয়া খামহে, ঘৰত বনাবলৈ দিছোঁ ৰ'।
অ', অ'। হেল্ল'? হেল্ল'?
অ', হেল্ল'?
হেল্ল'। অ', কোৱা? এ শুনাই নাছিলোঁ মই তোমাৰ মাতটো।
হয় নেকি? অ', তোমালোকে কামাখ্যাত গৈছিলা নেকি?
অ', এই কেইদিনমান আগত। অ', যোৱাকালি গৈছিলোঁ।
পিছে তাতে মানুহ কেতিয়া, কেনেকুৱা বৰ্তমান কামাখ্যাত?
এ ইমান মানে মানুহ হয়, কিন্তু ইমানো মানে ভিৰ নাই আৰু। ঠিকে আছে মানে বৰ্তমান। অ', মানে বৰ্তমান মানে ঠিকে আছে। অ', বাহিৰৰ মানুহ আহে, এতিয়াও আহে। মানে চব চমে আহিবই ন, তাত এতিয়া মানে টুৰিষ্ট হৈ গৈছে মানে। প্লেছডোখৰ ঠাই, ঠাইডোখৰ।
অ', অ', অ', অ'। তাতে যি যিবোৰ ওচৰ কাষৰ দোকানবোৰ আছে, ভাল চলে কিজানি নহয়?
উম্, চলে তাত ভালে চলে উম্। মানে বিজনেচ মানে তাৰ, সিহঁতৰ মানে বৰ্তমান ভালে চলে।
নাই সেইটো হৈ কিনে কামাখ্যাটো হৈ কিনে, তাতে বিজনেছ প্লেছ বহুত ধুন বান্ধ খাইছে। সিহঁতৰ মানুহৰ ওচৰত বুজিছ না।
উম, অ
মই যোৱা নাই এতিয়া, মই একবাৰ গৈছিলো কিন্তু ভালকে নেদেখিলো বুজিছ নাই। চালো মই জাগাবোৰ জাগাবোৰ- জাগাবোৰ চালো যে ভাল গলো বিজনেছ কৰাৰ কাৰণে বঢ়িয়া।
উম', উম, এ যাবা আৰু কেতিয়াবা।
যাম মানে যাম ৰ'বা এইটো ভাবি আছো প্লেনিং কৰি আছো। পিছে তোমালোকে কত প্লেনিং কৰি আছা যাব যাবৰ কাৰণে?
এ মই যোৱাকালিটো যাই আহিলো। যা লগবো। এ লাষ্টৰ পিনে ভাবি চাওঁ ৰ'বা গৰম বন্ধ লাষ্টত। কলেজ কলেজটো নাই এতিয়া। মানে পিছত যাম কলে যাম। লগৰ বিলাক কিবা কৰিলে যাম আৰু।
অ', অ', অ' যাব নাই ঘূৰিব লাগে এতিয়া- ঘূৰিব লাগে। তাৰামানে বাহিৰত ঘূৰি তাৰমানে বাহিৰৰ নলেজটো বহুত বাঢ়ি যায় বুজিছানে মানুহৰ।
উম, হুম। অ', আৰু মাইণ্ডটো ফ্ৰেছ ফ্ৰেছ হয় ন।
অ', অ', হয় কিয় নহ'ব। এইটো বাপৰে ঘোৰাটো এটা মানুহৰ এটা- কি কিহৰ নিচিনা সেইদিনা যে-
অভিজ্ঞতা থাকে। অ অভিজ্ঞতাও হয় ন নিজৰে অকমান।
আজিকালি স্কুলৰ স্কুল- স্কুলৰ পৰা ভ্ৰমণ দিয়ে স্কুল স্কুল কিবা এটা ভ্ৰমণ দিয়ে তো স্কুলৰ পৰা। এইটো এটা শিক্ষাৰ বাহিৰত ঘূৰাটো এটা শিক্ষাৰ পাঠ।
অ
সেইকাৰণে ঘূৰিব লাগে বাহিৰৰ নলেজ বহুত বাঢ়ি যায় ঘূৰিলে।
অ
সেইকাৰণে ঘূৰিব লাগে ঘূৰিব লাগে।
উম উম তুমি কটো নোযোৱা নেকি?
মই যাই আছো ইফালে ইফালে যাই আছো। ছো, ময়োও বহুত গলো মই এইফালে এই এইবাৰ- ৰিচেণ্টলি বেংগালুৰুত গলো না।
উম
বেংগলোৰ পৰা আহিলো। বেংগলৰত গ'লো এইটো জগন্নাথ জগন্নাথ টো উৰিষ্যা। ততে গলো।
অ ৰজ ৰজ যাত্ৰা চালা নেকি? অ পিছে ৰথ যাত্ৰাও চালা তুমি?
ৰথ ৰথ যাত্ৰা চোৱা নাই।
অ হয়নিকি, পিছে মানে চোৱা নহল মানে?
চোৱা নহ'ল। আছে যাম আশা আছে।
উম যাবা মই মানে ইমান-
মই মানে বাহিৰত যোৱা নাই মানে। খালি অকল এইফালে গলো। মানে নৰ্থ ইষ্টতে মানে ঘূৰিছো আৰু। এতিয়া মানে
অ! মই মোৰ তাৰ মোৰ তাৰমানে অসমৰ সকলো জা জেগা মোটামুটি পুৰা হ'লে তেতিয়া বাহিৰতো ঘূৰিব লাগে।
উম। আহ মই ফাৰ্ষ্টতে মানে আমাৰ অসম নে চালো আৰু। আমাৰ নৰ্থ ইষ্টখনে চালো। এতিয়াহে মানে ভাবিম লাহেকে মানে কিবাহত। বাহিৰৰ পিনে যাম বুলি। সিপিনে গলেতো অকলে যাব অকলে বা দুজনে যাব লাগিব ন বাহিৰত গ'লে। উম!
অঁ! বাহিৰত নাই বাহিৰত গেলে অকলে-অকলে নাযাবা দুজন নহ'লে তিনিজন যাব লাগে তেতিয়া ভাল আৰু।
উম। এই কিবা এইবাৰ ভাবি আছো যে কিবাহতে যাওঁ নেকি বুলি গোৱা। মানে বহুতো বহুত গৰম দিছে ন মানে উম!
অ! তুমি এইটো ভাল এটা প্লেনিং ভাল ভাল প্লেনিং কৰা যদি তুমি যোৱা ঠান যদি ঠাণ্ডা ঠাণ্ডা লাগে তোমাক তেনেহ'লে তুমি শ্বিলং যাব পাৰা নহ'লে দাৰ্জিলিং যাব পাৰা। এই দুইটা জেগা বেছ ঠাণ্ডাৰ কাৰণে।
এ মানে যোৱাবাৰ মানে কিবাহত গৈছিলো মই। শ্বিলঙত গৈছিলোঁ ভালে হয়। সেইপিনে সেইটো কাৰণে মানে এইবাৰ ভাবিছো যে সিপিনে যাওঁ নেকি বোলো। তাতো মানে মানে ভালে কিন্তু তাত মানে বৰষুণটো চেৰাপুঞ্জী সেইটো ছাইটত বেছিকে বৰষুণ পৰে ন সেইটো কাৰণে ঘূৰাটো মানে অকমান অসুবিধা হয়। মানে কবই নোৱাৰি মানে ঘপককে বৰষুণ পৰিব, ঘপককে নিয়ৰ ওলা নিয়ৰ-নিয়ৰ পৰিব আকৌ ঘপকে ৰ'দ ওলাব।
অ-অ! হয়।
সেইটো কাৰণে মানে ভাবিছো যে এইবাৰ মানে ইপিনে যাওঁ বোলো বাহিৰত।
অঁ বাহিৰত নাই বাহিৰত ঘূৰিলেনো এ তাত এতিয়া তুমি কি বুজিছা বাহিৰত ঘূৰিলে কিন্তু যেতিয়া যিবোৰ বাহিৰত বাহিৰৰ মানুহবিলাক অলপ তাৰ চতুৰ বেছি বুজিছা চতুৰ অলপ।
উম-উম।
এইবোৰ তুমি অলপ চাই চিতি ঘূৰিব লাগিব বাহিৰত গ'লে।
উম! চতুৰ মানে অকমান বেছি মানে স্মাৰ্ট মানে বেছিকে দেখাই চাগে।
অঁ! অবিয়েচলি হয় সিহঁতে হয় তাৰমানে সিহঁতে সিফালে ঘূৰি থাকে না। সিহঁতে সেইবোৰ পালাত পৰে। সেইবোৰ পালাত পৰি শিকে, শিকি কিনে আৰু বেলেগক কৰে। সেনেকেই আৰু সেনেকেই চলি আছে।
উম!
সিপিনে মানে বহুত মানে মানুহ-মানুহ মানে অহা যোৱা কৰি থাকে না সেইটো কাৰণে মানে এইবিলাক কৰিব পাৰে মানে।
উম।
নহ'লে মানে আমাৰ নিচিনা ইয়াৰ-ইয়াৰ আমাৰ এই কিবাহৰ নিচি নিচিনা হ'লে মানে নোৱাৰিব আৰু সিহঁতে।
মই দেখ মই দেখিলোঁ অ অসম অসমৰ মানুহ বাহিৰ মানুহকে বহুত ভদ্ৰতা আছে বহুত ভদ্ৰ আছে। বুজিছ।
শুম।
বাহিৰ বাহিৰ যিটো যিবোৰ পৰিৱেশ না আমাৰ অসমৰ পৰিৱেশৰ লগত নিমিলে একদম নিমিলে। অসমৰ নহয় আমাৰ নৰ্থ ইষ্টৰ পৰিৱেশৰ লগতে নিমিলে।
অ।
পূৰা নৰ্থ ইষ্ট ত নৰ্থ ইষ্টএকদম বেলেগ আমাৰ এইবোৰ বাহি ভাৰতৰ ভাৰতৰ বেলেগ যিবোৰ কাণ্ট্ৰি আছে সিহঁতকে অলপ বেলেগ। বুজিছা?
অ অ বুজিছোঁ, ক'ত আছা তুমি এতিয়া বৰ্তমান?
মই এই কি আৰ ছশাংকৰঁতৰ দোকানত আছো।
অ হয় নেকি, অকলে আছা?
মই অকলে আছো কি কৰিম আৰু, প্লেনিং লগৰটোক মাতিলো লগৰটো নাহিলে।
অ।
এই ছশাংক ছশাং নাই এনে খাবলৈ ওলালো ওলাইছো মানে তেতিয়াই খালো মই কিবা এটা।
পিছে আজি এনে কিবাতো একো কাম চাম কৰা নাই চাগে, না কৰিছা?
কাম কাম মানে মোৰতো এইবোৰ দোকানৰ কাম না দোকানৰ কাম তাৰ মানে আজি ইমান কাম অহা নাই হাতত।
অ, উম।
মই দোকানৰ দোকানৰ এটা মানুহ লাগিছিল মোক বুজিছা না।
উম হয় নেকি?
উম কাম নাই। মেনেজাৰ মেনেজাৰ টো মোৰ তাৰ মানে যিটো মেনেজাৰ আছিল পুৰণি মেনেজাৰ টো
অ অহ।
এইটোক তাৰ মানে এইটোক চেঞ্জ কৰি দিম, নতুন এটা মেনেজাৰ লাগে।
অ হয় নেকি, হিমানে প্ৰব্লেম দিয়া নেকি?
হা?
প্ৰব্লেম দিয়ে নেকি বৰ?
প্ৰব্লেম মানে অলপমান সন্দেহ আছে ধৰা একবাৰ পৰিলোঁ।
আৰু একবাৰ ট্ৰাই কৰি চাব পাৰা। তাৰপিছত মানে ভালকে মানে কথা কথাবোৰ ভালকে কথা বতৰা পাতি মানে ভালকে‌।
এইটো নহয় মই ইয়াক বহুত চালো যে নোচোৱা নহয় আগতেও ধৰা পৰিছিল কিন্তু চালো বহুত চালো এতিয়া নহব ইয়াক বদলাই দিবা লাগিব, তহতৰ ফালে আছে নেকি কোনোবা চাবিচোন।
অ আমাৰ আমাৰ ইপিনেতো আছে মানে সেনেকৈ মানে লেখা পঢ়া থকা।
লেখা পঢ়া মানে গ্ৰেজুৱেট লাগিব বুজিছ?
অ গ্ৰেজুৱেট গ্ৰেজুৱেটো আছে অ হ'ব দিয়া মই চাম যদি মানে সিহঁতে যদি কৰে মানে।
অ দৰমহা ভাল দৰমহা পাব বুজিছা আৰে মেনেজাৰ পষ্ট ত অলপ অকমান বেছি দিব লাগে কিন্তু বহুত প্ৰেছাৰ আছে কিন্তু বহু দোকানটো ডাঙৰটো না।
মানে বৰ্তমান মানে চবে ল'ৰা লৰা ল'ৰা-ছোৱালী বিলাক মানে এই চাক‌ চাকৰিৰ কাৰণে কিবা কাৰণে প্ৰিপাৰেচন কৰে। সেইটো কাৰণে মানে পোৱা টান মানে বৰ্তমানৰ সেইটোয়ে।
নাই কোনটো আৰু বাহিৰাও কৰিব লাগে বুজিছা ন।
অ অ সেইটোও হয় বাহিৰৰ কৰিব লাগে মানে এক্সপিৰিয়েঞ্চেটো মানে পায় ন।
উম এটাতে বহি থাকিলে নহয় এটাতে মানে তুমি যদি একদম এটাতে বহি একটাতে লাগি থকা, এটাতে লাগি থাকিলে কেতিয়াবা হাৰ তুমি যদি সেইটোত বিফল বিফল হৈ যোৱা। তেতিয়াহ'লে মানে তুমি মনত বহুত কষ্ট পাবা।
উম সেইটোতো হয়ে।
এটাৰ লগত আৰু এটা ছেকেণ্ড অপশচন টো ৰাখি থৈ দিব লাগে। যে তুমি ফাৰ্ষ্টত ফাৰ্ষ্ট নহ'লে যেতিয়া ছেকেণ্ডত যদি তুমি, চলিব পাৰা হেনেহেকে ৰাখি থৈ দিব লাগে ছেকেণ্ড অপশচনটো।
উম অ ত সেইটো মানে আজিকালি মানে এনেকৈ মানে কিবা ন,
আজিকালি মই দেখা মতে ইমান ল'ৰা ছোৱালী বোৰ ইমান আগ্ৰহ নাই।
উম
এইবোৰ আজিকালি তাৰমানে যিটো বৰ্তমান যিটো ডিফেন্সৰ কিটো ডিফেন্সটো মানুহে বৰ্তমান বহুত ভাল পোৱা হৈ গৈছে ডিফেন্স লাইনটো।
উম লৰা ছোৱালী বিলাক মানে সেইটোয়ে মানে আজিকালি। উঠি অহা লৰা ছোৱালীবিলাক সেইটোৱে মানে বিচাৰে।
অ এইটো আমাৰ ইফালে আমাৰ ইফালে মই ৰাতিপুৱা শুই উঠো ৰাতিপুৱা শুই উ মই যিবোৰ ল'ৰা ছোৱালী যাবলৈ দেখো ফিল্ডত বাপৰে ইমান যায়। ইমান কষ্ট ইমান বহুত কষ্ট কৰে এই ল'ৰা ছোৱালী খাল ডিফেন্সৰ কাৰণে।
উম আমাৰ পিনে মানে সেই সেইটোৱে মানে বহুত সেইটোৱে কষ্ট কৰে সেইটো কাৰণে। আৰু পায়ো নহয় মানে সেইটো ইমানো কিবা নহয় নহয়।
অ বাপে কিয় কিয় নোৱাৰিব কষ্ট কৰিলে পাবই না এইটো তাৰমানে ডিফেন্সৰ তাৰে মেইন কেচটো কি। তাৰে ৰিটাৰটো ইমান হাৰ্ড নহয়।
উম।
আৰু মেইন কথা হৈছে ফিজিকেলো যদি তুমি ফিট থাকা। অ যদি ৰিটেন অকমান আছা ত লেখা পঢ়াত ভাল অকমান আছা তেনেহলে তুমি চিঅৰ একদম তোমাৰ একদম তোমাৰ টো একদম চিঅৰ হেনে।
অ হবাই মানে।
পাবা একদম চিয়ৰ এইটো।
পিছে তোমাৰ খবৰ কেনেকুৱা।
মোৰ খবৰ ভালে আৰু চলি আছো দোকানতো ভালেই ছ
অ ত ভালে আছিলে তো ন।
অ অ,
অ এ মাই এনে অকমান আছো।
নাই এনে নহয় সেইটো নহয় এনেইতো আছাই তাৰমানে মই কৈছো কি কিবা কৰি আছা নেকি লাইফটোৰ কাৰণে।
অ এই লাইফৰ কাৰণে এনে আছো আৰু কিবা কৰি। প্ৰিপেৰেচন কৰি ময়ো মানে প্ৰিপেৰেশ্যনেই কৰি আছোঁ।
প্ৰিপেৰেচন কৰি আছা।
উম,
এতিয়া কি কৰি কি কি কৰি আছা তুমি।
মই এই কিবা ডিগ্ৰী পঢ়িছিলো মানে অঁ' মাজতে মানে বাদ দিলো আকৌ।
আ বি এ ডিগ্ৰীটো কিয় ল'ব লাগে চাইন্সত ল'ব লাগিছিল ন'।
উমঁ' সেনেকুৱা মানে কিবা লাগিব ন'।
তুমি ডিগ্ৰি যদি তুমি ডিগ্ৰীটো যদি কৰি আছা ভালকে কৰা বুজিছা। ভালকে কৰি এটা ভাল পোষ্ট আছে। তুমি যদি ভালকে ডিগ্ৰী কৰা- তেতিয়া হ'লে তুমি এ পি